হেল্ল'? হেল্ল'?
হেল্ল'? ও হেল্ল'?
কি কৰিছা?
অ নাই একো কৰা।
সভাত
তুমি কি? অ খালো খালো।
ভাত খালানে?
খালো ভাত।
কি দি খাইছা? কি দি খালা?
দালি, দালি ভাজি।
অঁ।
তুমি?
অঁ আৰু? মই দালি, পটল ভাজি আৰু আলু পিটিকা।
অঁ। কি কৰি আছা?
খবৰ ভালনে? এনেই শুই আছো, তুমি?
মই এ, বহি আছোঁ, বহি আছোঁ।
অ'। অ' তোমাৰ ঠাইত নেটটো নোপায় পতককে, মাতটো ফাঁচি ফাঁচি আহে।
অ'।
অ'। মাহঁতৰ খবৰ কি?
ভালেই।
অ' তুমি কি পঢ়ি আছা? ভালেই।
মই নাৰ্চ পঢ়ি আছোঁ।
অ' এন এম নে জে এন এম?
এ এন এম।
অ'।
তুমি?
মই নাৰ্চে পঢ়ি আছোঁ, এ ডি আই পঢ়ি আছোঁ।
অ'। এক্সাম কেতিয়া হ'ব?
এক্সাম কালি আছে। তোমাৰ?
মোৰো কালিয়ে আছে।
পঢ়িছা নে নাই?
এতিয়ালৈ পঢ়াই নাই।
মইও চেম, ৰাতি, উম। ময়ো চেম, ৰাতিপুৱাৰ পৰা পঢ়িম পঢ়িম বুলি ভাবি আছোঁ এতিয়ালৈ কিতাপৰ ওচৰতে যোৱা নাই।
অ' মোৰো।
কি হয় আৰু গম নেপাওঁ আৰু।
অ'।
ঘৰত থাকি পঢ়ানে তুমি বেলেগত আছা?
নাই ৰুম লৈ আছোঁ।
অ' অকলে?
নাই, মোৰ লগত দুজনী আছে, তিনিজনী থাকোঁ একেলগে।
অ'। ভালেই ন'হলে ময়ো ৰুম লৈয়ে আছোঁ। ঘৰত গৈছা নে নাই?
ঘৰত যোৱাই নাই, যাম আৰু কেইদিনমান দেৰিকে।
অ'।
কে যাম কেইদিনমান।
অ' আমাৰতো মহৰম আহি আছে কাৰণ তুমিতো মুছলিম ছোৱালী ন'। হেল্ল'।
অ' কৈছে ঘৰত যাবলৈ, মোৰহে মানে কৈছোঁ নাযাওঁ বুলি।
অ' কিয় আছা বা ঘৰত? যাব লাগে তেনেকুৱাত, যাবই লাগে তেনেকুৱাত।
অ' যাম কেইদিনমান পাছত যাম। তুমি গৈ আহিলা?
অ' গৈছিলোঁ, আহিলোঁ গৈ ঘৰত প্ৰব্লেম এটা আছিলে যে।
অ'।
সেইকাৰণে প্ৰব্লেমটোতে গ'লো, এতিয়া মহৰমলৈ নেযাওঁ আৰু আহিছোঁ গৈহে আৰু। কেইবাৰো যাম নেযাওঁ সেইকাৰণে মহৰমলৈ।
অ', গ'লে আকৌ ক্লাছ ক্ষতিও হয়।
অ', গ'লে ক্লাচ ক্ষতি হয় আৰু মানে যদি লগৰ দুজন দুজনী যদি এজনী যায় তেতিয়াহ'লে আৰু দু জনী থাকিম যদি দুইজনীয়ে যায় আৰু তেতিয়াহ'লে ময়ো যাব লাগিব অকলেটো ৰুমত থাকিব নোৱাৰি। সেয়াই আৰু চাই লওঁ কিবা কৰোঁ। হয়। ঘৰৰ পৰা পাচলি দি পঠাইছে নে নাই শাক-পাচলি?
অ', মাহত আহিলে লৈ আহে, এনে আমি কিনি লো আৰু ইয়াতে
অ', ওচৰত বজাৰ আছে ন'। ওচৰতে বজাৰ আছে, হেল্ল'।
অ'।
অ', তাৰ পৰা কিনি আনা।
অ', ওচৰতে আছে বজাৰ তাপা কিনি আনো আৰু।
অ', সেউজীয়া শাক-পাচলি খোৱানে?
খাওঁ। আলু আনে, ভোল জিকা পটল আৰু ভাত কেৰেলা এনেকে খাওঁ আৰু।
উম, শাক খোৱা নে নোখোৱা?
খাওঁ শাকটো।
অ', খাব লাগে শাক।
তুমি খোৱা।
মই খাওঁ, মই ঢেঁকীয়া শাকটো খাওঁ। তাৰপাছত দাৰা শাক টো মানে টিকলি টিকলি যেতিয়া হৈ থাকে দাৰা শাকটো সেইটো খাওঁ। তাৰ পাছত অ', আৰু তাৰপাছত এই কিবা যে কটা জাতীয় শাকবোৰ আছে বহুতবোৰ শাক যে লগাই বনাই।
অ', সুতোৰা শা
এই সেনেকে অ'। সেই সেইবোৰ শাক খাওঁ আৰু।
অ', ময়ো ঘৰত বনাই খাওঁ, ইমান ভাল নাপাওঁ অ'।
অ', তোমালোকৰ ঘৰত পুখুৰী আছে নে? অ', তোমালোকৰ ঘৰত পুখুৰী আছে নে?
আছে।
অ', যোৱা নে নোযোৱা পুখুৰীত?
যাওঁ চাবলৈ কেতিয়াবা।
অ', কি কি মাছ আছে?
মাছ ৰৌ মাছ আছে, চন্দা আছে, গাজকাপ আছে। তাৰপিছত চিতল মাছ আছে, শ'ল মাছ।
অ'।
এন আছে।
নহ'লে আৰু মাছ নিকিনিলেও হ'ব আৰু তোমালোকে।
অ', বেচি দিয়ে ন' মাৰি একেলগে বেচি দিয়ে।
অ।
কেতিয়াবা মাৰি আনে আব্বাই পুখুৰীৰ পৰা।
অ।
এতিয়া মাছ বেচিলে এতিয়া নাই আৰু এতিয়া দিছেহে সৰু সৰু হৈ আছে।
অ মাছৰ কেনে কেনেকে পৰে মাছ বোৰ যে দিয়ে পুখুৰীত হয়
অ।
কেনেকে পালনটো ডাঙৰ হোৱালৈকে ষ্টেপ বাই ষ্টেপ বস্তু দিয়ে নে এটা বস্তুয়ে দি থাকে?
ষ্টেপ বাই ষ্টেপ দিয়ে এটাই নিদিয়ে।
অ।
খোৱা বোৱাতো দিব লাগিব ন কলপাত কাটি দিয়ে কেতিয়াবা আকৌ কেতিয়াবা দোকানৰ পৰা দানা কিনি আনে।
অ।
চাউল গুড়া এনেকেই দি থাকে আৰু।
সৰুটোক চাগে এইটো মানে দানা দিব নোৱাৰে দানাই দিব লাগে ডাঙৰ হ'লেহে কলপাত খাব পাৰি মাছে
অ অ অহ। ডাঙৰ হ'লে কলপাত দিয়ে সৰু থাকিলে দানা আনি দিয়ে সৰুটোক।
অহ।
ত সেনেকেই দিয়ে আৰু। ইমান সৰু সৰু মাছ নিদিয়ে নহয় ডাঙৰে দিয়ে অলপ।
অ বেছি সৰুবোৰ দিলেও বেয়া মানে উম মৰি যায়গৈ কিছুমান।
লাগি যায়।
অ বহুত দিনলৈ অ পুখুৰীত ৰখিব লাগে চাগে মাছ ডাঙৰ হ'বলে?
অ ৰখিব লাগে আকৌ ওচৰৰ কিছুমান মানুহ দেখা নাই জানো মাৰি লৈ যায় ৰা তিয়ে, আৰু আমাৰ পুখুৰীটো ঘৰৰ ওচৰত নহয় ন।
অ তাকেই সেইকাৰণেটো প্ৰব্লেম। গাঁৱৰ মানুহবোৰ সেইটোৱে প্ৰব্লেম বেলেগৰ পৰা মাছবোৰ ধৰি ধৰি লৈ যায়গৈ। বেলেগৰ পুখুৰীৰ পৰা
ঘৰৰ ওচৰত থাকিলে ভাল এতিয়া আমাৰ ঘৰৰ ওচৰ ত নাই যে দূৰত আছে, ৰখিব লাগে।
উম, তোমালোকৰ খেতি কৰেনে?
কৰে খেতি। বৰো ধান অ মিচিং হঁতে কৰে। বৰো ধানো কৰে।
কি ধান কৰে অ এনে জহা বৰা সেইবোৰ কৰে। অ অ।
তোমালোকৰ কৰে?
অ কৰে এতিয়া কঠিয়া পেলাইছে মানে গৰুৱে দি হাল বাই কিনে। বোকা কৰি লৈ কিনে এতিয়া কঠিয়াৰ ধানটো পেলাইছে। বৰা পেলাইছে জহা অলপ পেলাইছে তাৰপিছত ৰঞ্জিত ধানৰ পেকেট কিনি আনি কিনে পেলাইছে এতিয়া সাৰ মাৰি দিলে ডা মোৰ হ'লে মানে, তেতিয়া ৰোব আৰু। মাটি য দিও হোৱা নাই, তাতে বৰষুণ নাই হোৱা। ৰষুণ হ'লেহে বোকা হ'ব, ভাল। বৰষুণ ইমান হোৱা নাই যে, সেইকাৰণে বোকা কৰিবই পৰা নাই মাটি ভাদ মানলৈকে ৰোব আৰু বোলে। মানে, মাক সুধিছিলোঁ যে। তেতিয়া, মায়ে আজি কৈছে কি, ভাদ মাহলৈকে ৰোম আৰু।
এতিয়া, আকৌ বোকা হোৱা নাই, ৰোব নোৱাৰিব নহয়।
হা!
এইবোলো, বোকা দিয়া হোৱা নাই। কেনেকে ৰোব এতিয়া?
অ'! সেয়াই বৰষুণতো মানে, কিন-কিনকে পৰি আছে। টান বৰষুণ পৰা নাই যে, টান বৰষুণ পৰিলে, মাটিখিনি হাল বাব পাৰি। তেতিয়াহে, বোকা হ'ব। এতিয়া, টান বৰষুণ পৰা নাই ন'। সেইকাৰণে মানে, মাটিবোৰ ইমান বোকা হোৱাই নাই আৰু।
তুমি কি ফুল ভাল পোৱা এনে?
মই এনে, গোলাপ ফুল ভাল পাওঁ, তাৰ পাছত তগৰ ফুল, তাৰ পিছত নাহৰ ফুল টো ভাল পাওঁ, গোন্ধটো বহুত ধুনীয়া ন'! সেইয়াই আৰু।
শেৱালি ফুলটোও ভাল লাগে, গোন্ধ।
অ'! শেৱালি ফুলটোও ভাল লাগে, গোন্ধ। শেৱালি ফুলটো আকৌ, ৰাতিপুৱা ফুলে। তাৰ পাছত, চব সৰিয়ে যায়। গধূলি দিনত ফুলি নাথাকেই।
অ'!
শেৱালি ফুলটো খোৱা নে তোমালোকে?
আমি, মই খোৱা নাই। মামাহঁতে খাই, চাওঁ। অলপ তিতা টাইপ লাগে, বোলে।
অ'!
ভাজি খাই।
হ'ব দিয়া, মই এতিয়া অলপ কাম কৰোঁ। তোমাক পাছত ফোন কৰিম দিয়া।
অ'! হ'ব দিয়া।
অ'!